হেল্ল'। হেল্ল'। হেল্ল'।
হেল্ল'।
কি কৰিছ?
কি কৰি
হেল্ল'। এই বহি আছোঁ। তুমি কি কৰি আছা? মই বহি আছোঁ। তুমি? হেল্ল'।
অ'।
ক'ত আছা?
উ, ময়ো আছোঁ।
শুনা পাইছানে? অ' খবৰ ভালেই? অ' খবৰ ভালেই? ভালকে শুনা পাইছানে? মাতটো শুনিয়ে পোৱা নাই, হেল্ল'। হেল্ল'। একো নাই শুনা মাত। হেল্ল'।
হেল্ল'।
তাত ভাত খাইছা?
ভাত খালোঁ তুমি খাইছা?
খালোঁ।
নুফু, কিদি খালা? ঘৰতে আছা?
ক'তো ফুৰিবলৈ যোৱা নাই? আজ মাতটো ভালকে অহাই নাই, একো নুশুনি।
আজি আমাৰ ঘ
একো নুশুনি, মাতটো লাগি লাগি ধৰিছে।
ফোন বেয়া সেইটো লোৱা নাই।
অ'।
তোমালোকৰ ফালে বতৰটো কেনেকুৱা?
আমাৰ ফালে ৰ'দ দিছে হ'লেও বতাহ কন কন দিছে, ভালেই ইমান সেয়া নহয়। এতিয়া আকৌ আন্ধাৰ কৰি পেলাইছে, বৰষুণে দিয়ে নেকি ঠিক নাই।
অ'। ক হয়। বতাহ দিলে ঠিক নাই এই ৰ'দৰ কাৰণে ওলাব মন নাযায়, বহুত গৰম দিছে না সেইটো কাৰনে।
অ'।
ঠাণ্ডা থাকিলে ধৰা বতাহ দি থাকিলে ভাল, নহ'লে
গৰম হ'লেও, বতাহ দি থাকিলে মানে গছৰ তলত বহিলে ভাল লাগে।
কৰ'বাত ওলাই গ'লে নিজান জেগা একদম বতাহ থাকিব লাগে, নৈত কিনাৰত এনেকে গ'লেও ভাল লাগে।
হয়। এনে গছ ৰুই ভাল পোৱা নে তুমি?
মই গছ ৰুই ভাল পাওঁ অ'।
তুমি? মই নিম গছ এজোপা লগাইছোঁ।
অ'। গছ যিমান পাৰি বেছিকে ৰুব লাগে।
আমাৰ ঘৰত মানে গছ ইমান কম আছে, ইমান ৰ'দ পৰি থাকে মই ভাল নাপাওঁ। গছ লগাই, ছাগলীয়ে খাই পেলাই। কিমান ধুনীয়া ফুল গছ হৈছিলে, ফুলো হৈছিলে। ছাগলীয়ে খাই পেলালে। এতিয়া ধুনীয়াকে বেৰ দি পেলাই নিম গছ এজোপা লগাইছোঁ এতিয়া হয় নে নহয়, কি হয়গৈ। আৰু নৰসিংহ গছ পুলি লগাইছিলো। তিনটামান হৈছে। তোমালোকৰ ঘৰত আছ নেকি নৰসিংহ গছ। নৰসিংহ পাত নৰসিংহ গছটো তোমালোকৰ ঘৰতো আছে নি? নেটৱৰ্কটো ভালকে নাপায়, একো নোশুনি ভালকৈ।
অ'। আমাৰ ঘৰত আছিলে এটা, আছে। কুয়া
আছে এতিয়াও? তোমালোকৰ ঘৰত এনে কি কি গছ আছে?